কি খব তোমাৰ তম দেখা পোৱা নাই। জম।
হেল্ল' অ কোৱা ভইচটো আহিছে তোমাৰ কোৱা?
অ এই একজাম তমাৰ পৰাম তোমাৰ সৰ্ব পাতি নাই।
অ মই এই অলপ গাও ফালে মই গৈছিলো একজামৰ শেষৰ পালে এইটো কাৰণে। এনেই গাঁৱত গৈছিলো।
গা কৰত ন।
গাঁৱে মানে আছে দিয়া আমাৰ এইিন বেছি দূৰ নহয় কোৱা বাকী তুমি পাৰে তোমাৰ কেনে হ'ল দিন ৰা তে
আছো আছো এই ঘৰতে সোমাই আছো কি কৰিম ত অ মই ক'ত যাব বাৰগাত
অ সেইটোয়েতো ইমান গৰম দি আছে কেইদিন অশান্তিয়ে পাই গৈছো মই
উম বৰষুণ অ মদ বৰষুণ দল একদিন দুদিন বেছি গৰম হৈ পালাগে
সেইটোয়েতো মই ভাবছো ইমান বৰষুণ দিছে এই এসপ্তাহ দুসপ্তাহ আগত বৰষুণ দি আছে ইমান
এবাৰ হাৰিছিলো এবাৰ একজ তনৰ পিছত চব মিলি লগ লগবোৰ মিলি কাত ঠাণ্ডা জাগাত যাম পৰি গো
উম সেইটোোৱে ভাবি আছো এনেকুৱা কৰ'বাত যাও নেকি আমি মানে বহুত গৰম দি আছে দেখা পাইছা তুমি মানে দিনত ঘৰত থাকিবই নোৱাৰা এনেকা হৈ গৈছে ব একদম গৰম হৈ যায় ব ৰুমটো।
অ বহু আমাৰ দি চেছ কৰ গছ গছনি নাই নাই ম
সেইটোয়ে আজিকালি যে গছ গছনি যে কাটি আছে সেইবোৰৰ কাৰণে এনেকুৱা হৈ আছে। ক মই ত ম তম আগত য আমি। কৈছিলো নহয় এই গছ গছনি কাটিব নালাগে এনেকুৱা এ গছ গছনি কাটিলে বহুত ফিউচাৰৰ যায় প্ৰব্লেম হব ভৱিষ্যতে সেইটো এতিয়া এনেকুৱা সমস্যা আমি য যে সন্মুখীন হৈ আছো গছ গছনি কটাৰ কাৰণে হৈ আছে হয় নহ নহয়।
হয় - হয় এইটো সজা কথা গছ গছনি এইবোৰ কাটিব নালাগে এইবোৰ চৰকাৰৰ নিয়ম কি কৰিব এতিয়া।
জ উছ
বাকী খবৰ লবৰ কথা চথা পাতি পেললে প্লেন এটা বনোৱা ক'ৰবাত যাওঁ।
পাৰি হেনুৱাই কৈছো ইমান গৰম দিন দি আছে এটা কাম কৰো এটা কাম কৰিব পাৰা আমি আমি যে আগৰবাৰ যে মন আছে তোমাৰ যে তুমি যে গৈছিলা আমাৰ লগত যেটা যে নিজৰ ফালে বহুত ধুনীয়া যে নিজৰ মনতো আছেনে নাই?
অহ ', শ্বিলং - শ্বিলং দেখো
অহ ', কিবা শ্বিলং - শ্বিলং নহয় আমাৰ ইফালে আমাৰ গুৱাহাটীতে যে কেইজন কেইখন মাজে নিজৰা যে আছে ধুনীয়া- ধুনীয়া আমি যে গৈছিলো মন আছে নে নাই?
গুৱাহাটীৰ মনত নাই বহুত দিন হ'ল নাই মনত নাই
অহ ', মনত এই যে আমি বৈশিষ্টৰ ফালে এইবোৰ যে গৈছিলো যে মনত আহিছে কিমান ধুনীয়া লাগিছিল যে যাই কেনে যে নিজৰটো আমাৰ গৰমত যে দুই বছৰ বাদ তিন বছৰ আগতে যে গাহ ধুইছিলো যায়।
অহ ', বহুত ভাল লাগিছে অহ ', এই
ঠিক সেনেকুৱা আৰুবাৰ যাবা নেকি যা অহ ', নে মই ভাব আছো
একে- একে জেগাত এইটো জেগাত নাযাও এই জেগাত গৈছো আৰু বেলেগ জেগাত এটা বেলেগ
গম পালো সেনেকুৱা এ বহুত এনেকুৱা জোগা আছে আমাৰ এই গুৱাহাটীখনত দূৰত যদি মলত এটা প্লেনিং আছে। ত', এইটো পিছত যাম দিয়া বৰ্তমান আমাৰ মানে লগৰবোৰৰ এক্জাম চলি আছে তই এতিয়া দূৰত যাব নোৱাৰো মোৰে পৰহি মানেহে শেষ হৈছে। ত', আমাৰ কেইটা অলপ তিনি চাৰি দিন আছে তোহোত হৈ লওক তেতিয়াহ'লে আমি অলপ ফুৰিব যাব পাৰো কি কোৱা?
অহ - অহ নিশ্চয় যাম একুলে যাম বুলি ভাবিছিলো কিবা হয়।
সেইটোয়ে একুলেনট যাম দিয়া মই বেলেগ ভাবিলো বৰ্তমান আমিতো এতিয়া মোৰ লগৰ কেইটা এসপ্তাহ মান বা চাৰি তিনিদিন মান আছে একজামৰ কাৰণে ত' কালি বা পৰখি কি এটা ভাবি আছো। ইয়াৰে কৰ'বাত ফুৰিব যাও কি ক হা বুঢ়া এই কৰ'বাত নিজৰা উম ', কোৱা?
পেনটো বনোৱাচোন ভাল কৰা ভালদৰে ছবে মিলি পেলাই ভাল কে কথা বতা পাতি এনেকুৱা আধৰুৱাকে নহয় ভালকে একদম লেন কিমান খৰচা হব পইচা পাতি
উম উম বুজিছো তোমাৰ কথাটো নহয় মই এইটো কোৱা নাই মই কলো কি জানা মানে আমাৰ লগৰ কেইটা এইকেইদিন মানে ভাবিলো নেক্স মাহতে আমাৰ মানে একলেণ্ড যোৱা প্লেন আৰু তাৰ আগত আমি বৰ্তমানত ভাবিলো এই ক'ৰবাত নিজৰ ফিজৰাত যাও দে গা ধুব কাৰণে বহুত ধুনীয়া লাগিব তো ইমান গৰম দি আছে মানে মই আৰু মোৰ লগৰ তুমি আৰু তুমি আৰু তোমাৰ লগৰ আৰু মই লগৰ আমি মই মই লগৰ স্কুটিত যাওঁ তুমি আৰু তোমাৰ লগৰত কোৱা যাৰ স্কুটি আছে এনেকে আমি যাওঁ এটা ধুনীয়া চছে জাগাত যে গাছা ধুই আহো
অ ভাল লাগে মানে এ বঢ়িয়া লাগিব একদম মজা
এইটো বহুত গৰম তাতে যে অলপ ভাল লাগিব মই সেইটোৱে ভাবি আছো
আৰু এই-এইবোৰ যাগাত এদিনীয়াকে যায় নহয় দুইদিন তিনিদিনকে থাক কিব লাগিব একদম ভাল লাগিব একদম কেন্টিন চেন্টিন চাই ভাল লাগিব।
জানো হেনেকুৱা মই প্লেনিং কৰিলো মানে ভাবিছো আমি এই দুইমাহ পিছত বা একমাহ পিছত আমি শ্বিলং বা ক'বা এনেকুৱা মানে পাহাৰীয়া অঞ্চলত যাবা নেকি তাতে মানে একদম ঠাণ্ডা হব ফুৰি ভাল লাগিব
এইটো মই মু এইটো বহুত মানুচলাম আ কিন্তু তায়ো প্লেন নবনাই এইবোৰ কথা
এইটো আলোচনা কৰো দিয় আমি আমি আলোচনা কৰিম দে এইটো তুমিও তোমাৰ লগৰ কেইটা তাত কয় মই মোৰ লগৰ কেইটাক কৈ পিনে আলোচনা কৰি পিনে চাওঁ কি কৰে ইহতে যদি যাই তেতিয়াহ'লে আমি যাব পাৰো
অ আৰু এইটো প্লেনটো বেছি দেৰি কৰি লাভ নাই এইটো লগ চগ কৰিলে লগালগ পিছদিনা ওলাই য
ঠিকে ঠিকে কৈছে বাকী এক'লেন্ডো যাব লাগিব হা চব
এক'লেন্ডটো টো ফিক্স টেনচন নাই এতিয়া ট এক'লেন্ড টো এতিয়া নহয় অলপ কি চলি আছে একচলিন চলি আছে আউট জুলাই লাষ্টৰ মানত যাম
এইটো কি কৰো যে দেখা ভাবি চাও এই কি গৰম যদি বহুত দি আছে তুমি নিজে দেখ তাপিচত বহুত গৰম অশান্তি পাই গৈছো মই অ বন্ধু মানে এইটো মাহতে শেষ হব তো মই ভাবিলো এইটো মাহত যদি একজাম শেষ হয় নেক মাহতে আমি গুচি কিজা নেক্সট মাহতযিকোনো এটা তাৰিখ আমি ডিচাইড কৰি লোৱা পিছত আলোচনা কৰি কিনে গুচি যাও। হ'বনে?
হ'ব হ'ব এইটো ঠিক কৰি লব পোৰা ভাল দৰে
উম সেইটোয়ে মই ভাবিলো। বাকী তোমালোকৰ ফালে পানী বহুত নে কমিল যে আমাৰ এইফালে নহয় কি হৈছে জানা পানীয়ে নাই পানী একদম কুঁৱাৰ পানী যে এইটো কমি গৈছে দমকলৰ পানীও নাই
পানী বহুত পানী আমাৰ দে এতিয়াও পানী বহুত অসুবিধা যি ৰ'দ দি আছে মটৰৰ পানী নুঠে বহুত টাইম লাগে মোটামুটি একঘণ্টা পঞ্চাছ মিনিট মান মটৰৰ পানী উঠোতে লাগিলে বৌত কষ্ট হৈ গৈছিলে।
কি কোৱা? এনেকুৱা সমস্যা হৈছে নেকি তোমালোকৰ ফালে?
অ', গৰম যি গৰম দিছে বৰষুণৰ চাপ চিন চাপেই নাই বৰষুণৰ
মানুহ কেনেকে থাকিব অ', বন্ধু?
এইবাৰ বোলে দেউতাই নিউজ চাই আছিল, চালো এনে বোলো কাষত বহি পেলা কি নিউজ সিদিনা মানে দেউতাৰ লগত বহি নিউজ কৈ আছে যে, এইবাৰ বৰষুণ নিদিয়ে ইন্ডিয়াৰ পৰা গুচিয়ে গ'ল কিয় বা? কি বা হ'ল?
মই এইটো, এইবাৰ গছ-গছ মই উম, ঠিকেইটো এই গছ, গছনি যে, কাটি আছে পৰি বেশ যেনেকে বিনষ্ট কৰিলে মানুহবোৰে সেইবোৰৰ কাৰণে এনেকুৱা হৈ আছে এতিয়া, সেইটো কাৰণে বৰষুণৰ এইবোৰ কমি যায় আছে লাহে, লাহে পোৰা ৰ'দ বাঢ়ি গ'ল আগতেটো ইমান গৰম দিয়া নাছিল ইয়াতে আজিকালি ইমান গৰম দি আছে আৰু এইখিনি টাইমত মই কৈছিলো নহয় আগতে এইখিনি টাইমত বহুত বৰষুণ দিছিল আমৰ চিজনত, এতিয়াচোন আমৰ চিজনৰ শেষে হ'ব আৰু বেছি টাইম নাই আৰু তথাপি বৰষুণে নিদিয়ে। আৰু মই পৰহি, মানে, আমি অলপ
আমৰ ছিজন। আম মই দেখাই নাই। আমি দেখাই নাই এইটো ছিজনত আম ক'ত, কিমান দেখা পাওঁ তোমাৰ ক'ত, ক'ত
গম পাইছোঁ। সেইটোৱেই, এইটোৱেই ক'লো। এইটো ছিজনত ইমান বৰষুণ দিছিল। আগতে মোৰ মনত আছে, এইখিনি টাইমত বহুত বৰষুণ দিছিল। মই সৰু আছিলোঁ। এইটো টাইমতো বানপানী হৈ গৈছিল। গোটেই আমি যে আগতে য'ত থাকিছিলোঁ, তেতিয়া নহয়, এইটো টাইমত পুৰা বানপানী হৈ গৈছিল। পুৰা পানীয়ে জমা হৈ যায়। পুখুৰী-চুখুৰী, চাৰিওফালে পানী হৈছিল। এতিয়াচোন পানীয়ে নহয় ক'তো। এনেকুৱা সমস্যা হৈ আছে। মই ভবাই নাছিলোঁ ভৱিষ্যত এনেকুৱা কিবা হ'ব বুলি তুমি ভাবিছিলা নেকি? ভৱিষ্যত এনেকুৱা পানীৰ যে সমস্যা হ'ব
উম, পানী আৰু ভাবিছিলোঁ। বৰষুণ দিয়ে, তেতিয়া বৰষুণ, ইমান বৰষুণ দিয়ে। ধেমালি বৰষুণ দিয়ে নেকি? বানপানী অসমত অলপ বৰষুণ দিলেই। সেই বানপানী গণেশগুৰিৰ পিনেও বানপানী উঠে, ছয়মাইলত পানী উঠে অলপ বৰষুণ দিলেই কিবা হ'ল এই আজিৰ দিনত। আগতেতো বহুত বৰষুণ দিছিল, আজিকালি নিদিয়ে। কি ক'ম আৰু এতিয়া চব আমাৰ মানুহৰে ভুল। মানুহৰ নিজৰ গছ-গছনি কাটি থৈ দিয়ে। কিমান নিউজত দিয়ে, নাকাটিবা, নাকাটিবা, কিন্তু কাটি থৈ দিয়ে। কি ক'ম সৰু পৰাই পঢ়ে সৰু, সৰু ল'ৰা-ছোৱালী, কিন্তু নাই। সেই চব একেই। ডাঙৰ হৈ গ'লে সিহঁতেও গছ-গছনি কাটে। দীঘল ঘৰ সাজিব কাৰণে, বিল্ডিংছ
তুমি কল, হেল্ল', শুনা না। বন্ধু, বন্ধু, হেল্ল'। তুমি ভইচটো অলপ লাহে কোৱা। তুমি বহুত স্পীডত কৈ আছা তোমাৰ ভইচটো মানে ফাটি, ফাটি আহে তুমি অলপ কথাটো লাহেকে কোৱা।
অ', অ', নিশ্চয় অহ, অহ, শুনা-হেল্ল' শুনা পাই আছে?
অ', পাই আছো শুনা পাই আছো কোৱা।
এইটোৱে বাৰু কি কম আৰু এতিয়া গছ গছনি কাটিবলৈ বন্ধ কৰিব লাগিব আৰু ৰুব লাগিব আমি তেতিয়াহে মানে হ'ব আৰু আগত, আগৰ দিনতবোৰ ঘূৰি আহিব তেতিয়াহে।
উম, ঠিকে কৈছা এতিয়া আৰু এইটোৱে মই ভাবিলোঁ, এতিয়া চা আমি যদি এতিয়া আকৌ আমাৰ মই সেইটোৱে ভাৱোঁ আৰু এতিয়া আমি লগৰবোৰক চবকে ক'ব লাগিব গছ গছনি ৰুবৰ কাৰণে আৰু এতিয়া যদি আমি গছ গছনি আৰু য-ৰু-ৰুৱা যে-ৰুব যে, ৰুই নিদিও ভৱিষ্যতে চোন গছ গছনি খতমেই হৈ যাব তেতিয়া চোন আমাৰ মানৱ জাতিৰ কি হ'ব ভাবিছা নে কেতিয়াবা তুমি?
ভাবিছিলোঁ এইটো আগতেও ভাবিছিলোঁ কিন্তু ভাবিছিলোঁ আৰু এইবোৰ এনে, এনে টেনচন নাই আৰু থাকিব বছৰ, বছৰ কিন্তু এতিয়াহে লাহে, লাহে গম পাই আছো লাহে, লাহে ধ্বংস হৈছে।
লাহে লাহে দেখাই পাবা বতৰবোৰ কেনেকে সলনি হৈ গ'ল এতিয়া, বেমাৰ আৰু নতুন নতুন কি ধৰণৰ বিভিন্ন ধৰণৰ এতিয়া বেমাৰৰ সৃষ্টি হৈ আছে দেখাই পাইছা তুমি।
অ', বেমাৰো বেমাৰ বহুত ধৰণৰ বেমাৰ হৈ আছে।
গম পালোঁ। এতিয়া নতুন নতুন বে বিভিন্ন ধৰণৰ বেমাৰ সৃষ্টি হৈছে, আগতে এনেকুৱা বেমাৰ কে তিয়াও নাছিল আজিকালি ইমান ভয়াৱহ বেমাৰৰ সৃষ্টি হৈ গ'ল চাৰিওফালে, মানুহ একদম, কি ক'ম আৰু মই ক'বলৈ আৰু, ভালে নালাগা সেনেকা হৈ গৈছে, আৰু বাকী সেইটোৱে আৰু। কি কেনে খবৰ আৰু বাকী, তুমি ভাত খালা নে খোৱা নাই ৰাতি হৈ গৈছে ভাত খাবা নে খোৱা নাই?
অ', খাইছোঁ এতিয়া হ'ব দিয়ক মই অলপ সিহঁতে হাতি আছে ঠিক আছে যাওঁ দিয়ক।
অ', দিয়া ঠিক আছে দিয়া।